অ' শুনিছা
অ 'শুনিছো
অহ কি কৰি আছা
এনে বহি আছো তোৰ কি কৰি আছা।
আহ, আছো, আছো এনে বাকী ব্যস্ত নাই ন
অ' ব্যস্ত নাই বাৰু ফ্ৰী আছো কোৱা বাৰু
পানী খালা
চাহ পানী এইমাত্ৰ খালো চাহ খালো বিস্কুট খালোঁ তুমি খালানে?
অ 'খালো খালো খালো পিছে মই এটা কাৰণতহে কল কৰিছিলো ৰবা
হয় নেকি কোৱাচোন কি কথা
মই ভাবিছিলো আজি আমি এটা বিষয়ৰ ওপৰত কথা পাতো
হয় হয়
মোবাইল ফোন
অ 'ভাল টপিক দেখোন হয়
অ পিছে মোবাইল ফোনৰ ওপৰত তুমি কি ভাবা।
এতিাতো মানুহৰ মানে বহুত প্ৰয়োজন বস্তু কব গলে মোবাইল ফনে গৈছে মানুহ জীৱনৰ কাৰণ অতি মূল্যবান আজি কালি মোবাইল ফোন হৈ গৈছে তুমি কি পাবা
এতিয়া মোবাইল ফোন নহ'লে একোৱে নোহোৱা হৈছে আমি ঘৰৰ পৰা বাহিৰত গ'লে মোবাইলটো এতিয়া প্ৰয়োজন আনকি ঘৰত থাকিলেও প্ৰয়োজন।
সেইটোতো হয় বাৰু।
আৰু চাব গলে মবাই হয় হয় মোবাইল ফোন কৰোঁ ক'ৰবাত নহয় ক'ৰবাত য ভাল ক'ৰবাত নহয় ক'ৰবাত বেয়া ও
হয় হয় এনেই আমাৰ ডাঙৰ মানুহৰ কাৰণটো ভালেই আৰু যিহেতু সৰু সৰু যিহেতু অহ সৰু লৰা ছোৱালীৰ কাৰণে বেয়া
হয় আৰু মই ভাবো যে সৰু ল'ৰা ছোৱীৰ কাৰণে বেয়া মানে বহুতেই বেয়া আজিকালি এনেুৱা পৰিস্থিতি হৈ পৰিছে আমি যদি। আমি মই মানে মই দেখিছোঁ আৰু কিছুমান মাক বা বাপেকক আমি ল'ৰাজনে যদি কান্দি থাকে বা ছোৱালীজনে কান্দি থাকে। আমিহঁতক মবাইলটো দি কিনে বহাই কিনে আমাৰ কামিনি আমি আমত কৰি থাকো।
হয় হয় এইটোটোো হয় বাৰু তুমি ঠিক।
মোবাইল মোবাইলে অ' মোবাইলে সেইখিনি পেৰেন্টছক সহায় কৰিছে সেইখিনি সহায় কৰিছে কিন্তু কিন্তু সেই সেই ল'ৰাজন বা সেই ছোৱালীজনীৰ ক্ষতি কৰি আছে
উম সটোতো হয়
কিন্তু ক'ৰবাত নহয় ক'ৰবাত নহয় মোবাইলে বহুতখিনি হেল্পো কৰিছে বা সহায়ো কৰিছে ধৰা যেনেকুৱা আজি আমি বহুত কিবা বতাহ বৰষুণ দিছে বা কিবা কাৰণে বাহিৰত যাব পৰা নাই ত ফলত আমি মোবাইলত আজ ইণ্টাৰনেট এনেুৱাছু প্লেটফৰ্ম আছে যেনে ব্িংকিট ফ্লিপকাৰ্ট মিনিটছাৰ ফলত আমি বাহিৰত যাব নালাগে ঘৰত মোবাইল টো টিপি আমি কিছুমান যি যি প্ৰয়োজনীয় আদি বস্তু আদি আমি অৰ্ডাৰ। দিব পাৰো তাৰ আমাক ঘৰত আহি দি যায় এইখিনি অকল মোবাইলে সম্ভৱ কৰিছে
সেইটোতো হয় বাৰু প্ৰয়োজন বস্তুতটো আমাক আনও দিয়ে আৰু তাৰপিছত তুমি ক'ৰবাত হেৰাই গ'া তাৰ কাৰণ লোকেশচন োৱাৰ কাৰণে বিষয় তাৰে বহুত হেল্প কৰে
হয়
লোকচন চোৱা অনলাইন কিবা
আৰু বৰ্তমান সময়ত তুমি তুমিতো নিজেই শুনিছা চাগে আজিকালি তোমাৰ কেনেকুৱা ধৰণৰ এইবিলা মাৰ্ডাৰ কেছবোৰছে ৰিচেন্টলি এটা মাৰাৰ মাৰ্ডাৰ কেছ গ'ল শুনিছা
অ' সেইটো হয়
কিন্তু তেনে ক্ষেত্ৰত যদি আমি যদি আমি যদি নিজৰ যদি ফ্ৰেণ্ডবোৰক কাকো বিশ্বাস কৰিব নোৱি গতিকে আমি যদি নিজৰ বিশ্বাস বিশ্বাসী কোনোবা এজনক যদি আমি যদি আমাৰ নিজৰ লাইভ লেশ্যন এটা যদি সদায় যদি দিয়া কৰো যে মইাত ই দিচ ইজ মাই এইটো মোৰ লাইভ লোকেশ্যন
অ
আমি আমাক মোবাইলটোোৱে বাচাব পাৰে
সেইটো হয় বহুত বহুত মানুহক মোবাইল দি বচাইছেও
উম
তাৰ তাৰ ফলত আমি বাচিছো
হয় মোবাইল এতিয়া বৰ্তমান সময়ত বৰ্তমান সময়ত তোমাৰ আমি মোবাইলৰ মোবাইলৰ সহত আমি অনলাইন ক্লাছ কৰিবলৈ পাৰোঁ চ' অনলন্লাছটো কৰ'বাত নহয় কৰ'ৰবাত নহয় ভালো যদিও কৰ'বাত নহয় কৰবাত হয়তো বেয়াও কাৰণ মানে আমিলন ক্লাছ আমি এনেকে ভাবো আমি কিছুমান ক'ৰ্ বাই লওঁ অনলাইন প্লেটফৰ্মবোৰ তাৰলত আমি এনেকুৱা হব এ নাইজি কলেজাযওঁ আজ স্ুল নাওঁ এনেকুৱা কিছুমান ধাৰণা লৈ কিনে আমি স্কুল কলে নাযায় আমি ঘৰতে শুই থাকি আমি আমি অনলাইন ক্লাছ কৰো আৰু তাৰপত আমি এলো হৈ পো
হয় সেইটোতো হয় আজিকালি মানে মোবাইলৰ ধ মানে অনলাইন ক্লা বোৰ তেুৱ বহুত ধৰণৰ ক্লাছ কৰিব ি আৰু যিকোনো বস্তু আমি শিকিব খা নাই বুজা নাই এইটো মোবাইলত আমি শিকে মানে চাই িকে বুজিব পাৰি শিকিব পাৰি সেনেকুৱা ধৰণৰ ল'ৰা ছোৱালী শিক্ষা ললে মোবাইলৰ পৰা সেইটো ভাল ভাল প্ৰয়োগটো আহি যাব ন আৰু কিছুমান ল'ৰা ছোৱাল সেইবোৰ এনে ৰিলচ টিপি থাকে নহলে কিবা ভিডিঅ' চাই থাকে আৰু মোবাইল ফোনৰ দ্বাৰা বহুতে মানে সৰু সৰু ল' ছাল আৰ্নিং কৰিব ধৰিছে তোমাৰ ভিডিঅ বহুত মানে তাৰ পৰা অলপ ইনকাম চিনকাম কৰিব পৰা হৈছে তাৰে ভালেই হয় মোবাইল ফোন ব্য্ৱহাৰ কৰাটো ভালে হয় কি কিছুমান আছে নে নাল লগত লাগতি বস্তুবোৰ নাচাই আহ এনে মোবাইল ফোন টিপি থাকে পঢ়া শুনা নকৰে তাৰ কাৰণে অলপ বেয়া হয়
হয় হয় তাৰ কাৰণে খুবেই বেয়া হয় আৰু আৰু এটা কথা তুমি এইটো ক্ষেত্ৰত কি ভাবা যে বৰ্তমান সময়ত বৰ্তমান সময়ত আমি মোবাইল ফোনটো বাাই আমি ওচৰ চুবুৰীয়া মানুহ বোৰক পাহৰি গৈছো নেকি
তুমি ঠিকে ক'লা আমি যেতিয়া বৰ্তমান সময়ত যেতিয়া আমাৰ কাষত কোনোবাই থাক মানে ইমান সিহঁতৰ লগত কথা পতা কৰা এনেকুৱা নহয় যেনেকুৱা মোবাইল টিভি থকা হয় ৰিলচ চলাই থাককা হয় এনে অলপ
হয়।
আমাকে মোবাইল ফোনৰ সেইকাৰণে মানে কথা বতৰা মানুহ অলপ কমি গৈছে আগৰ নিচিনা অ চবে লগ বন্ধু মিলি কে ডি
হয় কি কৈছা
অনলাইন
তোমাৰ তোমাৰ মাতটো ভালকে অহা নাই মাতটো ভালকে অহা নাই
এতিয়া আহিছে ন
অ হয় হয় কোৱা কোৱা কোৱা কোৱা কোৱা
এতি হৈছে নে অ মানে আজিকালি মানে আগতে মানে অ আগতে মানে অ চাৰি পাঁচ জন লগ মিলি কিনে তোমাৰ গ্ৰুপ ডিচকাছ কৰিছিলে মোবাইল মানে মোবাইল ইমান ব্য্ৱহাৰ কৰা নাছিলে চব মিলিকে কথা বতৰা কৰিছে আজিকালি মানে তেনেক নহয় মো ফোনৰ দ্বাৰা মানে মোবাইল ফোনতে মানে মানুহবোৰ ব্যস্ত হৈ থাকে সেইকাৰণে আৰু অ
আৰু এতিয়া মোবাইল বুলি ক'লে মোবাইল মোবাইলৰ বিভিন্ন নাম আছে ধৰা ধৰা ভিভ' আইফোন তুমি এনে কোনটো বেছি প্ৰ ভাল পোৱা আইফ মানে আইফোন নে এণ্ড্ৰইড
ভ কিলেগ ফইই বৰ্তমান মই দুই তাই ব্যৱহাৰ কৰো উ আইফোন টো ব্যৱহাৰ কৰো এণ্ড্ৰইড উ ব্যৱহাৰ কৰো কৰো আৰু চেফটিৰ কাৰণে মানে কিবা ডাটা চাটা লিক নোহোৱাৰ কাৰণে আইফোন বুলি বেষ্ট হয় ভাবে সেইকাৰণে মই আইফোন ভালেই বুলি ভাবো এনড্ৰইডটো তেনেকুৱা টো আজিলৈকে হোৱা নাই বাৰু এণ্ড্ৰইড ত ডাটা বোৰ লিক হয় বুলি সেই কাৰণে মানে এনড্ৰইড আজিলি হোৱা নাই কিছুমানৰো হৈছেও আইফোনৰ ফটককে ডা এটা লিক নহয় সেইকাৰণে আইফোনো ভাল বুলি লাগে তুমি কি বুলি ভাল বুলি বুলি ভাবা
চা মই আজিলৈকে মই মোবাইল বুলি ক'লে মোৰ ফাৰ্ষ্ট ফাৰ্ষ্ট মানে গুৰুত্বপূৰ্ণ অংশটো হৈছে কেমেৰাকৰাকেইটা কেমেৰা কোৱালিটি কেমেৰাৰ হেৰি কেনেকুৱা কোৱালিটি কেনে মোৰ কাৰণে সেইটো বহুত মেটাৰ কৰে
সেইটোতো হয় মানে আজিকালি কৰ'বাত গ'লে এটা ফটো তুলিিক ছচিয়েল মিডিয়াত আপলোড কৰা হয় ন তাৰ কাৰণে মানে কে কেমেৰাটো মানে লাগতিয় হয়ে
বাৰু বাৰু অ বাৰু যি নহওক মই আজিলৈকে এন এণ্ড্ৰইডৰ বাহিৰে বেলেগ ইউজ কৰি পোৱা নাই অৰ্থাৎ আইফোন মই এনেই দেখিছোঁ বা মই লাৰিও পাইছোঁ মানেহে কিন্তু মই ইউজ কৰি পোৱা নাই মোৰ নিজৰ পাৰ্চ মই এড্ৰইডকে ব্তলৈে ভাল পাইছো ফউচাৰলৈে যদি ভিষ্য আইফোন লওঁ তেতিয়া চাগে মই আইফোনৰ পিনে চাপৰ্ট কৰিব পাৰো কাৰণ আমাৰ মানুহৰ এটা লক্ষণ আছে আমি কেতিয়া অলপতে সন্তুষ্ট নহওঁ আমি য আমি যদি আজি যদি এটা যদি মানে ভাল এইট জিব বি ৰেম পাওঁ তেতিয়া আমাক টুৱেলভ জিবি লাগিব সেনেকুৱা এটা আমাৰ এটা মানুহৰ নেচাৰ এটা আছে
হয় এইটোতো সন্তুষ্ট নহয় কেতিয়াও হয় এইটো তুমি ঠিকেই ক'লা মানুহে যদি অলপ আগুৱাই লৈ এ আৰু আগুৱাবলৈ বিচাৰে সেইটোতো মানুহৰ এইটো হয় নেচ হয় কিন্তু তোমাক ভৱিষ্যত এনে কি ফোন ব্য্ৱহাৰ কৰিবলৈ মন আছে ইচ্ছা আছে তোমাৰ
মোৰ বৰ্তমান চলি আছে জেমিনি বুলি এটা ন গুগল পিকসেল
অ গুগল পিকচাৰ ফোনৰ নাম ন এইটো এইটো তাৰ কেমোত ভালে আছে মই চলাইছিলো ব্ৱহাৰ কৰিছিলো
হয় মোৰ গুগল পিক্সেল চলাবলৈ খুব মন আছে বাৰু যি নহওক মই বৰ্তমান তোমাৰ অপ্প' চলাই আছোঁ ভালেই
অ অ কপো চলাইিছে
উম আৰু কিন্তু মোাইৰ ক্ষেত্ৰত বহুতখিনি হয়ো ময়ো ক'ৰাত নহয় কৰবাত এলেৱ হৈ পৰিছঁ কিন্তু মই এইখিনিও জানো আম আমি প্ৰত্যেকজন ফোন ইউজাৰে বা মবাইল ইজাৰে আমি এইখিনিও জানো যে মই কিন্তু ভুল কৰিছো মই আজে ম মবাইল চাব নালাগিছিল মই ৰাতি দুটা দতিৈকে মোবল চাব নালাগিছিল ত তাপিওাওঁ
অ অ অ তুমি যি কলা তেনেকুৱা মানে মই ক্লাছ যেতিয়া টুৱেলভত আছিলো আহ তেতিয়া মানে কি কৰিছিলো আমি ৰাতি প্ৰতি তিনিটা চাৰিটা লকে আমি গেম খেলিছিলো অ গ্ৰুপ গেম খেলিছিল গেমত টপ আপ কৰিছিলো মানে তেতিয়া ইমান মানে গেমৰ মানে ইণ্টাৰেষ্ট আহিছিলে মানে ক ক টপ আপ কৰিক কিবা ডায়মণ্ড লোৱা বোলে এ তাতে বোলে পইচা ইনভেষ্ট কৰা এনেকুৱা কৰিে মই বহুত পইচা ট টকা মানে এনেকুৱ খৰচ কৰি লো বাৰু সেই পইচাাবোৰ এতিয়া বিচাৰিলেও নাপাম এতিয়ো পানীত গ'ল সটো কৰিব নালাগিছিলে এইবোৰ ভুল কৰিছো যিহেতু মই
হয় হয় আমি আমি মানে পিছত পস্তাওঁ আৰু তেতিয়া পস্তাই একো লাভ নহয় আমি তেতিয়া বেলেগে আমাক বুজালে আমি বুজি নাপাওঁ তাৰ ফলত আমাৰ ভৱিষ্যতলৈকে আমাৰ বহুতখিনি
উম উম এইটো টাইমো লষ্ট আৰু পইচাও লছ সেইটোতো বহুত মানে লছ এতিয়া আমি তিনি বছৰতে কিবা এটা ভাল শিকিব পাৰিলোঁ হয় যিহেতু মই তিনি তিনি বছৰ যিহেতু গেমত উম অ কিবা মানে এটা ভাল স্কিল শ কি এটা মই কিবা প্লেটফৰ্মত ভাল ইনকাম কৰিব পাৰিলো আৰু যিহেতু মই যিমান টাইম গেমত বা এনে ভিডিঅ' চাবত চোৱাত উৰালো এইখিনি যদি কিবা ভাল বস্তুত মই ৱেষ্ট কৰিলে মানে আজি কিবা এটা ভাল শিকিব পাৰিলো কিবা ভাল ইনকাম কৰিব পাৰিলো এক্সট্ৰা এয়াতো এনে এনেকুৱা কৰিক মানে পস্তাইছো বাৰু
কি হয় যে আমি মোবাইল ফোনটো কেনেধৰণ ইউ কৰিব লাগে মোবাইল ফোন ইউজ এটা লমট থাকিব লাগে আমি মোবাইল লব লাগে বাৰু আম বৰ্ত বৰ্তমান মাৰ্কটত কিমান মোবাইল আহি আমি মোবাইল ভাল কোৱি ল'ব লাগে কেমে চাও ল' লে মেম আম ভালৰণৰ মোবল এটা লাগ কিন্ত মোবাইটো কেনেুৱাৰণ ইউজ া কেনো ধৰ ল
এনেে মোবাইলতটো মানে বেছি খ খুচৰি থকা টিপি থকা ভিডিঅ' চাই থকা সেইবোৰ মানে ইমান লাগতিীয়া নহ বহল নহলে কাৰোবাৰ কাৰোবাৰ কিবা প্ৰব্লেম হ'ল নহ'লে ক'ৰবাত আমি অনলাইন পে'মেণ্ট কৰিব লগা হ'ল তাৰ কাৰণে আমি ভালকে ব্যৱহাৰ কৰিব লাগে সেইটোৱে ভাবো তুমি কি ভাবা
অ মই সেইখিনিয়ে হ'ব মোবাইল ফোনটো আমি ককয় নহয় সকলো বস্তুৰে অতিমাত্ৰা বেয়া গতিকে এটা লিমিটত চলিলে ভাল আৰু বাৰু বহুত খিনি অভিজ্ঞতা লাভ কৰি তোমাৰ আজ এই ফোন কলটোত ম'বাইল বিষয়ৰ ওপৰত ভাল লাগিল দিয়া বাৰু ধন্যবাদ, বিদায়।